হেল্ল' অ', কোৱা।
তাকে কথা পাতোতে পাতোতে দেৰিয়ে হৈ গ'ল ন ইমান।
এতিয়াহে চাইছোঁ টাইমটো।
গমেই পোৱা নাযায় এ। এনেকে কথা পাতি থাকিলা! মোৰ বৰ লাহে লাহে তুম। টোপনি ধৰিছে, ভূতৰ কথা পাতোঁতে ভয় লাগিছিল, এতিয়া নাই লগা।
মই সেইকাৰণে মানে, কথাটো চেঞ্জ কৰি দিলোঁ।
উঁ! দিনত পাতিম ভোটৰ কথা। দিনত যে মনতো নাহে, জানানে নাই।
নাহে আৰু দিনত আচলতে কি হয় জানা, ইফালে-ইফালে। কাম কৰোঁতে চাবচোন, টাইমটো ইমান জল্দি শেষ হৈ যায়।
অঁ দিনটোত টাইমে নহয় জানেনে।
টাইমে নহয়গৈ মই, তুমি আজিও মেছেজ দিওঁ। এই মানুহ, মনত পৰিছে, অঁ। মই জানা ৰাতিপুৱা নটা বজাতেই ঘৰৰ পৰা ওলালোঁ আজিও।
উম।
তুমি ককাদেউতা নাতি-হাতী চালা।
কি টো?
এইয়া ককাদেউতা নাতি-হাতী আছিলে।
নাই চোৱা, নাই চোৱা নাই চোৱা।
নোচোৱা?
চাম মানে মাহিয়ম। মাহীয়ে কৈছিলে! এতিয়া মৰিগাঁৱতে এটা হেৰি হলোঁ আছে দেই। কিন্তু মানে কি জানানে, এই মৰিগাঁৱৰ হলটো যে।
উম।
হেৰিক আছিল টো, কি ক'ম বুলি ভাবিছিলোঁ মৰিগাঁও মৰি। গাঁও হলটো মানে, এনেকুৱা হৈছে যে মাহী। মাহীহত এতিয়া যাবও পাৰো। আমি চাই আহিবগৈ পাৰো, কিন্তু সৰু পোৱালিটো এতিয়া কি কৰিম।
এইটোতকৈ সিটোক গাখীৰ-পানী মানে, গাখীৰ-চাখীৰ খুৱাই লৈ যাব লাগিব আৰু তোমালোকে।
নহয়-নহয় তুমি বুজা নাই, তাত যে ফুল এ চি থাকিব। আৰু ইমান ঘন্টাটো সি বহি নাথাকিব ন।
উম।
এতিয়া মানে, সেই তাৰ এচিটো আকৌ অলপ বেয়া থাকে নহয়।
অঁ।
মানে চিনেমা হলৰ এ চি বিলাকো বহুত ষ্ট্ৰং থাকে। এতিয়া ইমান ষ্ট্ৰং এ চি টো তাক দিয়াৰ লগে লগে তাৰ, তাৰ মানে। কি যে হৈছে জানা, সি যে এচি অহাৰ পিছত মানে, সি যে বহুত আমনি। কৰে বুজিছা! আমি মানে যিমান দিন তাত। গাড়ীত যে এচিত নিছোঁ, এচি ত বুলি নহয় দেই। যিমান দিন আমি তাক উলিয়াই আনিছোঁ, সিমান দিন আহি লৈ পেলাই আমি পস্তাও, জানানে।
অঁ।
অ অ।
মাই আহি মানে, নাপালে ন সৰুৰ পৰা। এডজাচ হোৱা নাই তাৰ, বুজিছা।
এতিয়া! আৰু তাৰ কিবা এটা হ'লে যে একেবাৰে মন বেয়া লাগে, জানানে। মানে কি হ'ল জানা? আমাৰ মাহীয়ে মানে কোনোদিন। ছেকেণ্ডব কথা ভবাই নাছিলে মানে, অঁ। আগতে কথা পাতোঁতেও কয় যে ছে ছেকেণ্ডাৰি কৰিব নালাগে। এটাই ল'ৰা-ছোৱালী হ'ব লাগে, ভালকে চম্ভালিব লাগে, হা। আগতে তেনেকে লেকচাৰ দিয়ে, উম, এতিয়া মানিছে আৰু মানে! কি হৈছিলে যে মাজতে মানে অলপ। প্ৰব্লেমো হৈছিলে মানে মাহৰ মাজত।
অঁ।
এ তেওঁলোকৰ মাজত অলপ প্ৰব্লেম হৈছিলে অলপ। মানে বহুত বেছিয়ে প্ৰব্লেমটো হৈ গৈছিলে মানে ডাঙৰে হৈ গৈছিলে বুজিছা ত' মানে। ছেকেণ্ড বেবিৰ কাৰণে মানে আমাৰ ফেমিলিৰ ফালৰ পৰাও তেওঁক এলাও কৰা নাছিলে বুজিছা। ত' মানে অলপ মানে চেপাৰেট নিচিনাই কৰি দিবলে বিচাৰি আছিলে, উম। তাৰপিছত মানে আকৌ যেনিবা চেপাৰেট কৰি লৈ গুচি আহিছিলে। মানে চাকৰি জেগালে মহা মহাৰ চাকৰি গুৱাহাটীত আছিলে। মাহিছেপ। চাকৰি মৰিগাঁৱত আছিলে, তাৰপিছত এনেকৈ লৈ গুচি আহিলে, লৈ গুচি অহাৰ পিছত মানে নাই। তাক। আকৌ যেনিবা মহা ইয়ালৈ গুচি আহিলে ইয়াতে চাকৰ মানে ফাইনেন্সত জইন কৰিলে। তাৰ পিছত আৰু এনেওতো ভাল পোৱা মানুহ বিলাক দূৰত থাকিব নোৱাৰে দিয়াচোন।
সেইটোৱে।
মানে কি জানা কিন্তু এটা কথা কেতিয়াবা ৰিলেশ্যনশ্বিপ বিলাকত ব্ৰেক লোৱা বহুত ইম্পৰ্টেন্ট। এতিয়া আমাৰ মহাহঁতৰে চাব পাৰা। মানে কি জানানে ঘৰৰ ফালৰ পৰা ধ ধৰা ডিভোৰ্চ হৈ যোৱা নাই হা। কিন্তু মানে জাষ্ট এটা ব্ৰেক বুজিছা। এটা এটা মানে সৰু ব্ৰেক লৈছে তাৰপিছত এতিয়া ভাল। চলি আছে মানে কেতিয়াবা বহুত বেছি বেয়া চলিলে মানে চলায়ে গৈ থাকিব নালাগে মানে। কেতিয়াবা মানে অকমান আঁতৰি থকাও ভাল মানে।
উম।
কেতিয়াবা বাৰু সেইটো উল্টা হৈ যায় দেই কেতিয়াবা মানে কি হয়। আঁতৰি গুচি অহা যায় তেতিয়া। হাজবেণ্ড জনে আকৌ বেলেগ এজনৰ লগত হেৰি হয় ন'। ইণ্টাৰাপ হৈ যায় তেতিয়া মানে আ উম। তেতিয়া বহুত প্ৰব্লেম হৈ যায় কিন্তু এইটো ক্ষেত্ৰত যেনিবা সেয়াই ভাল যে একো নহলে।
অ'।
তাৰ পিছত যেনিবা মহা ইয়ালৈ গুচি আহিলে নিজে নিজে তাৰ পিছত। এতিয়া ছেকেণ্ড বেবিটোক। প্লেন কৰোতে মানে প্লেন কৰা নাছিলে ছেকেণ্ড বেবিটো মানে কি হ'ল চাদেনলি মানে মিচটেইক। হ'ল বুজিলা ত' মানে সেইটোত আমাক। কোনেও চাপৰ্ট কৰা নাই মানে মাহীৰ হেল্থেও চাপোৰ্ট কৰা নাছিলে দেই। তাৰপিছত মানে আমাৰ মাহঁতে মানে বহুত টেনচন লৈ আছিলে। কিয় এনেকুৱা এটা ভুল কৰিলে আকৌ এ আকৌ এটা বেবী আমাক নালাগে এনেকে মানে। কি পৰিয়াল তে তুমি ভাবাচোন এটা বাচ্ছা খুব। বেছি মানে। সচাকে মানে মোৰ এইটো ভাবিলে নহয় মোৰ। বহুত দুখ লাগে জানানে মানে কান। চকু পানীও ওলাই যায় কেতিয়াবা ভাবিলে যে তাক নালাগে বুলি কৈছিলে আনকি। তুমি বিশ্বাস কৰা মানে মানে। গুচাই দিয়ালৈকে কথা ওলাইছিলে তাৰমানে। মানে আমাৰ মানে আমাৰ ফেমিলিৰ ফালৰ পৰা এ মই ভাল পোৱা নাছিলো তুমি বিশ্বাস কৰিবা। মই যোনজনী ছোৱালী মই এনেকুৱা মানুহ মই বেলেগক কৈ থাকো যে। কোনো দিন যাতে কোনেও মানে। নিজৰ ভুলটো যাতে বাচ্ছাটোৰ ওপৰত নুলিয়াই হা। নিজে ভুল এটা কৰাৰ পিছত যে মানুহ বিলাকে নিজৰ ভুলতো লুকুৱাবলৈ গৈ যে বা। বাচ্ছা এটা মাৰি পেলাই এইটো চবতকে ডাঙৰ ভুল জানানে লাইফত চবতকে। ডাঙৰ সেইটো পাপ হয়।
মানে মইও এইটো ছাপৰ্ট নকৰোঁ দেই।
উম মইয়ও চাপৰ্ট নকৰো কিন্তু তুমি ভাবা এনেকুৱা এটা চিটুৱেচন হৈ গৈছিলে মানে। টাইমত মই ভাল পোৱা নাছিলো মানে কিয় কৰিব লাগে ছেকেণ্ড বেবি প্লেন কিয় কৰিব লাগে। তেনেকুৱা এটা মানুহৰ লগত এনেকে মানে কিবা কিবি হৈ গৈছিলে ত' মানে এতিয়া যেতিয়া ভাবো মানে তাক দেখিলে মানে মোৰ বহুত বেয়া লাগে আৰু এতিয়া সেইকাৰণে যে তাক চবে পগলা নিচিনাকে ভাল পায় এতিয়া মানে সি আমাৰ দেউতাৰ জান হয় আমাৰ মা মানে আমাৰ মায়ে তাৰ তাৰ লগত মানে একে জন্ম হোৱা আগ আগৰ পৰা আছে হা তাৰ পিছত জন্ম হোৱাৰ পাছতো - ইয়াতে মায়ে চম্ভালিছে আকৌ মায়ে নিজৰ ঘৰলে লৈয়ও গলগে। উ আমাৰ মাহঁতৰ মানে মাক নাই ধৰা ঢুকালে ন সেইকাৰণে মানে এতিয়া মানে ঘৰত মামী এজনী আছে যদিও মানে এ
মামী থকা নথকা সমান সেইটোৱেই
এতিয়া তোমালোকৰ ঘৰতে টো ধৰা দাদা বৌ থাকিও বেলেগকে খোৱা হয় নে সেই তেনেকুৱাই আৰু এতিয়া যে শাহু শহু দুইটা থকাহেঁতেনো মামীও চাগে বেলেগকে খেলেহেঁতেন। কিন্তু মানে এতিয়া শহুৰ শহুৰ জন অকলে থকাৰ কাৰণে মানে শহুৰৰ লগত ইমান প্ৰব্লেম নহয়ে নহয় বোৱাৰী বিলাকৰ বুইছা নে নাই, এ শাহু বিলাকৰ লগতহে প্ৰব্লেম থাকে শাহু আৰু ননদ বিলাক মোৰ লগত উ সেইয়াই আৰু মাহে বাবায়ে মানে ককায়েক তেওঁলোকৰ লগতে খায় আৰু এতিয়া মা মাহীয়েতো উ প্ৰথম বাচ্ছাটো হওঁতে বাৰু মামীয়ে নিছিলে। দেই কিন্তু মানে চেকেণ্ড বাচ্ছাতটো হোৱাৰ আগত মানে অলপ খেলি মেলি হোৱাৰ কাৰণে ঘৰৰ লগতো এতিয়া মানে কি হৈছে আমাৰ মাৰ মা আৰু মাহীৰ মানে নিজৰ ঘৰখনতকে বেছি দুইজনীহে দুইজনীৰ মানে হেৰি লগৰী বুজিছা কিন্তু বেয়াও লাগে মানে এক মা মাক নোহোৱা হলে ল'ৰা ছোৱালী বিলাকৰ অসিত্ব নোহোৱা নিচিনা, ন হৈ যায় লত
সেইটোৱে দেউতাক বোৰে ইমান সেয়া নকৰে ন
মানে তুমি বিশ্বাস কৰা দেউতাক বোৰে ইমান সেয়া নকৰে মানে সঁচাকে দেউতাক বোৰ মানে কি হয় তেওঁলোকে অকল অ মেনটেলি মানে মেনটেলি নহয় ফিজিকেলি হে থাকিব পাৰে মানে ধৰা ফাইনেলঞ্চিয়েল চাপৰ্ট টো হে দেউতাক বিলাকৰ পৰা পাবা বুজিছা। দেউতাক বিলাকৰ পৰা তুমি মেন্টেলি নাইবা এ হেৰি কি আছিলে ইমচনেল চাপৰ্টটো নোপোৱা। অহ মানে কি হয় তেওঁলোকে হয়তো মনত ভাল পাব পাৰে হা। কিন্তু মানে তেওঁলোকে কোনোদিন সেইটো দেখুৱাই নিদিয়ে।
অহ।
এতিয়া আমাৰ ককাৰ ক্ষেত্ৰতো তেনেকুৱা মানে ককাৰ ক্ষেত্ৰতো আৰু বেলেগ মানে ককাই কোনোদিন ফোন এ এটাও নকৰে জানানে খবৰ লবলে। কোনো দিন নকৰে মানে উম তেওঁৰ মান মানে জীয়েক কেইজনীক যে একেবাৰে এৰি দিয়া নিচিনাকে দিলে কিন্তু মানে উম। এনেই যায় দেই মানে ধৰা কিবা পইচা পাতি দিগদাৰ হল। আমি যাওঁ মইতো যাবলৈ বাদ দিলোঁ আৰু অলপ মানে মামীক। ইমান ভাল নালাগে মানে।
অহ অহ।
মানে কি হয় আগতে মামা বহুত ভাল আছিলে মামীয়ে অনাৰ আগলৈকে বহুত আগৰলে। কে ভাল আছিলে কিন্তু মানে এতিয়া মামীয়ে পোৰা নিজৰ ফালে কৰি লোৱা নিচিনা কৰিলে ন।
উহ উহ হয় দিয়া।
সেইকাৰণে বৰ বেছি পন্দ নহয় মানে। মানে চব ক্ষেত্ৰত। উম চব ক্ষেত্ৰত মানে মামাক নিজৰ।
মোৰো যে জানা নাই। আমাৰ যে ডাঙৰ মামীটো বেছিয়ে জ্ঞান দি থাকে এইটোৱে। এই ব্ৰহ্ম‍ং মাৰিত যায় হা।
উম।
ধুনীয়া ঘৰত চাগে। তাই মিছা কথা নকয় একো কথাই নাই ইমান মিছা কথা কয় আকৌ মোক। সিদিনা আমি ফোন কৰি কি কয় জানা।
উম।
তুমি জানা। বিয়া চিয়া হ'লেও ন চব কথা মোৰ লগত শ্বেয়াৰ কৰিবা মই বোলো মনত। তেখেতক টো আন কি। মামীৰ অঁ আনকি মামীৰ যিজনী ধৰা ডাঙৰ বোৱাৰী আৰু। তাই মানে। কৰ্ট মেৰিজ কৰিছে বিয়া হোৱা নাই বাৰু তাৰপিছত তাইক। মানে কৈছে আৰু মই বোলে। উম হেৰি এইটো মোৰ সেয়াৰ লগত। দুবাৰমান খেদাইছোঁ আৰু। বিয়া কৰাইছো সেনেকে কৈছে তাইতো মোক সুধিলে সেইটো কথা।
সুধোতে মই ক'লো যে এইবোৰতো।
পাইছা।
বাচ্ছা
আচ্ছা আচ্ছা আচ্ছা।
দান অহ মই হোৱা আগতেই কৈছে আৰু তাইৰ আগত। তাৰপাছত আৰু মানে মোৰ ইমেজটো বেয়াকেই দেখাইছে আৰু তাইক। চো ত তাইয়ো মোক বেয়াকেই ভাবিছে অবিএচলি হা সোমাই যদি এনেকে কৈছো। তেন তাই মানে তিন সপ্তাহ তাহাতৰ কৰ্টমেৰেজ হোৱাৰ এ ছ তিনমাহ মান পিছত মেছেজ দিলে দেই তাৰ পিছত আৰু তাই ভাল পাইছিলে ছমাহ ছমাহ অহ চাৰিমাহ মান পাই ক'ৰ্ট মেৰেজ কৰিছে তাই আগৰজনীয়ে মোক অলৰেডি কৈ দিছে তাইকো কৈছিলে ত' মই মানে ফুল ৰেণ্ড চিয়ৰ আছিলো এইকো কৈছে চাগে আগৰ জনী আগৰ যিজনী ধৰা দাদাৰ গাৰ্লফ্ৰেণ্ড আছিলে মামীৰ পুতেকৰ আৰু তাইকো ছেম কথাই কৈছিল আকৌ এইকো মানে ছেম কথাই কৈছে মানে ইহঁতে যাতে মামীৰ ইনটেনচন টো এইটো যে আমাক যাতে ভাল নাপায় প্লাছ মামাহঁতেও যাতে আমাক একো নিদিয়াকে মানে বিয়া আহি আছে ন নিদিয়ে যাতে মামাও মানে চেণ্ট্ৰেলত চাকৰি কৰে আৰু চেণ্ট্ৰেল বৰ্ডৰ তাছ চেলাৰী ধৰা নাইণ্টি চেভেনমান আহে চাগে মানে বেছিয়ে আহে চাগে না তিয়া এইট পে অ ছেভেন পে হ'ল ন এতিয়া তাৰপাছত আৰু উম তাই মোক মেছেজ দিওঁতে মই তাইক কৈছোঁ অ হেৰি কি বুলি কয় তোমাৰ শাহু সুধিবা তেওঁ এনেই কাৰ কথা ভালকে কৈ পাইছে